হেল্ল' শুনিছে?
হয়।
হেল্ল'।
হয় শুনি আছো নমস্কাৰ।
অ নমস্কাৰ, নমস্কাৰ, নমস্কাৰ, ভালে আছে ন?
অ ভালেই। আপোনাৰ?
মই অকমান এনেই কম্পিউটাৰ টেবুলত বহিছো। মোৰো ভালেই বাৰু।
অ অ মই প্ৰাঞ্জলে কৈছিলো। আপোনাৰ নামটো?
নাম ক'ব নোৱাৰি নেকি। ৰলছ মতে মে বি দেই।
হয় হয় হয় অ বাৰু একো নাই এতিয়া আহ আপোনাৰ লগত অলপ হে ভ্ৰমণৰ বিষয়ে কথা পাতিব পাৰিম নেকি বাৰু?
নিশ্চয় নিশ্চয় কিয় নোৱাৰে।
অ আপুনি ভ্ৰমণ কৰি ভাল পায় ন?
মই ভ্ৰমণ কৰি ভাল পাওঁ বাৰু, মই অলপ চেন্নাই গৈ আহিলো আজি। হ'ল তিনি চাৰিদিন মান হ'ল।
হয় হয় হয় তেতিয়াহ'লে আপোনাৰ ভালেখিনি অভিজ্ঞতা আছে ভ্ৰমণ কৰাৰ নহয় জানো। অ আপুনি কব হয় হয়। এনে আপোনাৰ আহ কওকচোন আপোনাৰ ভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়ে অকমান আহ শুনো।
ভ্ৰমণৰ অভিগতা বুলি ক'ব গলে আচলতে ভ্ৰমণ কৰিলে ঠাইবোৰৰ বিষয়ে জনা যায় আৰু আমি কোনটো অৱস্থানত এতিয়া বাস কৰি আছো। আমাক নিজৰ লগত কম্পেয়াৰ কৰিব পৰা যায়। আমি যিটো ভৌগলিক পৰিৱেশত বাস কৰি আছো, আমি যিটুকুৰা ঠাইত বাস আছো তাতকৈ বেলেগ ঠাইবোৰ সেই বিষয়ে এটা জ্ঞান আহে। ভ্ৰমণ কৰিব লাগে ভ্ৰমণে জ্ঞান বৃদ্ধি কৰে, মই অলপতে যেতিয়া চেন্নাই গৈছিলো। এটা বস্তু দেখি তাতে ভাল লাগিছিলে কি তাতে এইটো আমাৰ মাদক দ্ৰব্য বা গোটখা জাতীয় বস্তুৰ প্ৰচলনটো খুবেই কম। দোকানত গলে সেইটো বস্তু বিচাৰে মানে কি হৈছে আপোনাৰ ঠাইবোৰ পৰিষ্কাৰ তাত।
হয় হয় হয় হয়।
আপোনাৰ জলবায়ুৰ ফালৰ পৰা চাব গ'লে আমাৰ অসমতকৈ তাত অলপ উষ্ণতাটো বেছি তাপমাত্ৰাটো বেছি। বাকী ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰতো ভালেখিনি আগবঢ়া বাৰু আমাতকৈ। আৰু মানুহবোৰ এটা পৰিপাটি আছে। আৰু কৰ্মদ্যমী হয় বিশেষকৈ চেন নাই মানুহ মই যিখিনি দেখিছো কৰ্মোদ্যমী হয়। তেওঁলোকে সৰুকৈ হ'লেও কিবা এটা কৰি হে খাই আছে আৰু। ক্ষাৰীৰ সংখ্যা যথেষ্ট কম তাতে, ভিক্ষাৰীৰ কি নতুন অভিজ্ঞতাও হ'ল, ঘৰলৈ গ'লো, সাগৰ চালো।
হয়-হয়, ত' আপুনি তেতিয়াহ'লে বহুতখিনি অভিজ্ঞতা লৈ আহিলে চেন্নাইৰ পৰা চেন্নাইত গৈ, নহয় জানো? অ তাৰো বাহিৰে আৰু আপুনি, হয়। তাৰো বাহি তাৰ বাহিৰে আৰু আপুনি কলে-কলে এনে ভ্ৰমণ কৰিছে? আগতে বা আৰু পাছলে হয় পাছলে কলে ভ্ৰমণ কৰিম বুলি আপোনাৰ তেনেকুৱা সপোন আছিল নেকি?
মই নেপাল গৈছিলো, ৰাজছ, গুজৰাট গ'লো, দেহিলি গ'লো। কলকাতাত গ'লো।
হয়- হয়, হয়-হয়।
ভালেই লাগিছে চাইবোৰ আৰু ভৱিষ্যতে নেপাল আৰু এবাৰ যোৱা মন আছে বাৰু।
হয়, হয় আপুনি ভ্ৰমণ কৰি সেইটো আহ কেনেকে ভ্ৰমণ কৰিছে? লগ সমনীয়াৰ লগত ভ্ৰমণ কৰিছে না অকলে ভ্ৰমণ কৰিছে, না পৰিয়ালৰ লগত ভ্ৰমণ কৰিছে?
অ মই তেতিয়া গুজৰাট গৈছিলোঁ, ৰাজস্থান, দেল্হী, কলকাত তেতিয়া মই বন্ধু-বান্ধৱৰ লগত গৈছিলোঁ। গ্ৰুপ এটা গৈছিলো দল এটা আৰু চেন্নাই মই মোৰ ফেমিলিৰ লগত গ'লো এবাৰ আৰু এবাৰ বন্ধুৰ লগতে গ'লো।
হয়, হয়।
লগত গলে অনুভৱটো অলপ সুকীয়া হয় আৰু পৰিয়ালৰ লগত গ'লেও এটা বেলেগে অভিজ্ঞ গতা হয় বাৰু পৰিয়ালৰ মানুহ কেইজনৰ লগত, হা-হা-হা। আকৌ নতুন ঠাই চোৱা এটা নতুন বস্তু পোৱা ত' এটা বেলেগে অনুভৱ।
হয়, হয়।
আপুনি এনে ক'ত ক'ত গৈছে?
ময়ো মই তেনেকে ইমান দূৰলৈ মই আমাৰ ৰাইজৰ বাহিৰত মই তেনেকে ভ্ৰমণ নৰ্থ-ইষ্টৰ ভিতৰতে মই ভ্ৰমণ কৰিছোঁ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে। অ মই মই তেনেকে যদি ক'ব যাওঁ শ্বিলং, দাৰ্জিলিং আহ আৰ ছিকিম। বা অৰুণাচল আহ নেপাল এবাৰ গৈছো। বহুত সৰুতে গৈছো সেইটো। ত' তাৰপিছত এনেই মই বাহিৰতে যেতিয়া বাহিৰতে মই থাকি পঢ়া-শুনা কৰিছিলোঁ মেঘালয়তে থাকি পঢ়া-শুনা কৰিছিলোঁ। ত গতিকে সেইটো থকা টাইমত বহুতখিনি মেঘালয়ৰ ঠাই ভ্ৰমণ কৰিলো। অ। তেনেকে আৰু অৰুণাচল আহ প্ৰায় সচৰাচৰ মোৰ গৈয়ে থকা হয়।
হয়।
অ তেনেকে ভ্ৰমণ কৰিছো কিন্তু। আহ আমাৰ উত্তৰ পূৰ্বঞ্চল-পূৰ্বাঞ্চলৰ বাহিৰলৈকে তেনেকে যাবলৈ সুবি নাই ভ্ৰমণ কৰিবলে। কিন্তু অনাগত দিনত মানে ভ্ৰমণ কৰাৰ মোৰ হেঁপাহ এটা পহি ৰাখিছোঁ আৰু।
ভাল বাৰু। অ আমাৰ নৰ্থ-ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশৰ যিটো সৌন্দৰ্য এইটো- নই কৰিব নোৱাৰি মানে বাহিৰত।
হয়, হয়, হয়, হয়, হয় অলপ অতুলনীয় নহয় জানো।
মানে বহুতেই অতুলনীয় আৰু যিখিনি আছে আৰু।
অঁ।
বহুতখিনিয়ে উন্নত আৰু এইখিনিয়েই আৰু মানুহে সজাব নোৱাৰা বস্তু যিটো আমাক। প্ৰকৃতিয়ে দিছে, এই ক্ষেত্ৰত আমি আগবঢ়া পাৰো বহুখিনি আগবঢ়ায় বাৰু।
হয়, হয়, হয় আৰু এনেও। আহ ভ্ৰমণ বুলি ক'লে মোৰ বিশেষকে মানে কি হয়। পাহাৰ পৰ্বত সেইটোহে মোৰ মনলৈ প্ৰথম আহে মানে। আৰু প্ৰথমতে মই সেই তেনেকুৱা ঠাইবোৰ বেছিকে মোক- আকৰ্ষিত কৰে মানে সেনেকুৱা ঠাইবোৰলৈকে মোৰ ভ্ৰমণ কৰিবলৈ বেছি মনতটো যায়। অ, মই আগলেও যদি মানে সেই ভ্ৰমণ কৰো মানে। তেনেকে মানে সেই ধৰক কিছুমান আ এ কিছুমান। ড্ৰিম আছে বা সপোন আছে সেইকেইটা ঠাইলৈ ধৰক লেহ লাডাখ, কাশ্মীৰ- ত হিমাচল তেনেকোৱা ঠাইবোৰলৈকে মোৰ ভ্ৰমণ কৰাৰ বহুত হেঁপাহ আছে আৰু। অ পাহাৰ পৰ্বত বা নদ নদী সেই তেনেকোৱা সেউজীয়া পৰিৱেশটো মোক- খুবেই আকৰ্ষিত কৰে মানে তেনেকোৱা ঠাইত ভ্ৰমণ কৰিব। খুব মন যায় আৰু, অঁ আপোনাৰ কেনেকোৱা মানে ভ্ৰমণৰ।
হয় ময়ো এটা ইচ্ছা পুহি ৰাখিছো বাৰু হয় হয়। ইচ্ছা এটা আছে আপোনাৰ কাশ্মীৰৰ ফালে যোৱা মানালী লাডাখ লেখ।
হয়, হয়।
চোৱাৰ এটা হেঁপাহ আছে, বাকী শ্বিলং বাৰো গৈছো মই। শ্বিলং গৈছোঁ বহুবাৰে যোৱা হ'ল অ। বাকী আপোনাৰ নাগালেণ্ডৰ জুকু ভেলী যাব মন আছে এবাৰ।
হয়, হয় মোৰো জুকো বেলি চোৱাৰ বহুত ইচ্ছা এটা আছে, জুকো বেলি জু- জকো ভেলিৰ আপোনাৰ সেই ফুল কেইটা যেতিয়া ফুলে যে অঁ সেই। সেইটো টাইমত খুব যোৱাৰ ইচ্ছা এটা আছে।
জকুভেলি ভাল লাগে আৰু আপোনাৰ পাহাৰ নদী মইও ভাল পাওঁ বাৰু। পাহাৰ নদী ভাল পাও গুৱাহাটী থাকো বাৰু গুৱাহাটীত থাকিলেও মাজে সময়ে। নদীৰ ওচৰত পাহাৰৰ ওচৰত যাই থাকো। সেইটো- এটা বেলেগে শান্তি দিয়ে মনত।
হয় হয় আপোনাৰ যিমানে এ নগৰ চহৰত বা- যিমানেই তেনেকোৱা সেই চিটিবোৰত থাকক নালাগে কিয়? আপোনাৰ সেই প্ৰকৃতিৰ লগত যি- টো আপোনাৰ আমাৰ সম্বন্ধ বা সম্পৰ্ক যেতিয়া আহ- থাকে বা ই যে এটা এটা প্ৰকৃতিৰ লগত এ সেইটো আপুনি মানে- এৰাই চলিব নোৱাৰে মানে এবাৰ যদি সেই কিবাটো আপুনি পাই মানে ধৰক। অনুভূতিটো যদি পায় সেই- অঁ অ', অ', আপোনাৰ হেই আকৌ সেই ভ্ৰমণ কৰাৰ কিবাতো হেপাতো জাগি উঠে মানে আকৌ এবাৰ যাও নেকি ঘৰৰ পৰা ওলাই। যাওঁ নেকি সেই আৰু নতুন -নতুন অভিজ্ঞতা পোৱা যায় ন' আপোনাৰ পাহাৰত হয় পাহাৰত আপুনি যেতিয়া ভ্ৰমণ কৰিব সেই প্ৰত্যেকটো আপোনাৰ টাৰ্ণিঙত বা একা -বেকা ৰাস্তাৰ যিটো হা সেই মানে- আহ আগত কি আৰু কি দেখা পাম বা নতুন নতুন দৃশ্য দেখা পোৱা যায় ন।
আৰু প্ৰকৃতিৰ মাজেৰে যেতিয়া পাহাৰ আৰু নদীৰ কাষেৰে ভ্ৰমণ কৰা হয়। মানে আপুনি যিমান বাৰে নকৰক কিয় লাগিলে পাঁচ বাৰ দহ বাৰে কৰক, প্ৰতিবাৰত- যেন কিবা এটা নতুন নতুন বস্তু পোৱা যায় তেনেকা। মানে আমনি নালাগে বোলে মই এইটো পাচ পাৰা আহিছো আৰু নাজাও নাই ছ নম্বৰ পাৰ কৰিলে আকৌ ভাল লাগিব।
হয়-হয়- হয়- হয় সদায় মানে আপোনাৰ সদায় ন নতুন দৃশ্য এটা দেখুৱাই মানে ন' আৰু আপোনাৰ হেই পাহাৰৰ ওপৰত এই মেঘ কেইটা যেতিয়া আপোনাৰ একদম আপোনাৰ কাষতে আপুনি যেতিয়া চুব পাৰিব বা চুও -চুও অব তেনেকোৱা লাগে নহয় জানো?
উম, হম
ত'সেইবোৰ দৃশ্য মানে আপুনি পাহৰিব নোৱাৰে আৰু মানে।
পাহৰিব নোৱাৰি।
হয় ত' মই ভাবো সেইবোৰৰ কাৰণে মান হয় ক'ক? ত' মই ভাবো সেইবোৰ দৃশ্য চাবৰ কাৰণে মানুহে ভ্ৰমণ কৰে বা সেই অভিজ্ঞতাবোৰ লবৰ কাৰণে মানুহে ভ্ৰমণ কৰে নহয় জানো?
হয়- হয়
আৰু ধৰক আকৌ হয় আৰু ভ্ৰমণ কৰিলে আৰু এটা কথা কি আপোনাৰ সেই ঠাইখিনিৰ খোৱা -বোৱা বা খাদ্য বা সেই মানুহখিনি কেনেকে জীৱন যাপন কৰে সেইখিনি কথাও নতুনকে আম-আমি জানিব পাৰো ত ' সেইটো এটা বহুত হয় এ সেইটো মানুহক বৰ আকৰ্ষিত -আকৰ্ষিত কৰে তেনেকুৱা কথা বতৰা বোৰো ন?
এ জনাতো দৰকাৰ আচলতে বিভিন্ন জাতি- জনগোষ্ঠীৰ বিভিন্ন খাদ্য সম্পাৰে হওক, সংস্কৃতিয় হওক, জানিলে আমি শিকিব পৰা যে প্ৰতিদিনে নতুন কথা এটা
হয়- হয়-হয় আমি আপোনাৰ মতে এনে আপুনি কি ভাবে মানুহে এনে ভ্ৰমণ কৰিব লাগে নে নালাগে আপুনি কি ক'ব মানে সেইট এইটো বিষয় লয়।
নিশ্চয় ভ্ৰমণ কৰিব লাগে কাৰণ ভ্ৰমণ কৰিলে আমি আমাৰ জ্ঞানৰ পৰিসৰটোতো বৃদ্ধি হয়ে আৰু মনটো ডাঙৰ হয় কাৰণ আমি এটা চুকত বহি আমি ভাবো যে আমিয়ে ডাঙৰ মোৰে বহুত কিন্তু ঘূৰিলে গম পোৱা যায় যে আমি একো নহয় পৃথিৱীখনৰ তুলনাত।
অহ, হয় -হয় একদম আপোনাৰ কথাত ময়ো একমত আহ, মানুহ ফুৰিব লাগে, ভ্ৰমণ কৰিব লাগে সময় সুবিধা মিলাই নহয় জানো এতিয়া গ্ৰীষ্ম কালীন বন্ধ এতিয়া ছুটিৰ সময় অ, সময় সুবিধা মিলাই সকলোৱে বন্ধৰ সেই আমেজটো লব লাগে ভ্ৰমণৰ আম
ল'ব লাগে -ল'ব লাগে -ল'ব লাগে হয় বাকী আপুনি যদি তি বেয়া নাপায় অ, আমি পিছলৈ কথা পাতিম আহ, এতিয়া মই হয়- হয় এতিয়া মই ৰাখিব পাৰো‌‌ নিশ্চয়?
হয় -হয় নিশ্চয় আপোনাৰ লগত কথা পাতি ভাল লাগিল মোৰো। নিশ্চয় হয়।